হেল্ল'! অ' শুনিছোঁ।
অ'
কি কৰি আছা? অ' মই ডিউটিতে আছো।
অ' মই এনেই আছো দিয়া ঘৰতে, বাহিৰত এনেই খোজকাঢ়ি আছো অলপমান।
বাহিৰৰ চোতালত।
অ'
মহে ধৰা নাই?
হা? অ' নাই মানে কি হৈছে এইকেইদিন, বৰষুণ হৈ আছে। তোমাৰ বৰষুণ হৈ গৈছে যে, হৈ যোৱা কাৰণে ম'হ বিলাক বহুত হৈছে এইকেইদিন, তোমালোকৰ তাতো হৈছে নে?
আমাৰ তাতে টো গধূলি সময়ত দুৱাৰখন খুলিয়ে থ'ব নোৱাৰি। গোটেই ম'হ সোমাই অৱস্থা নাইকিয়া কৰি দিয়ে।
অ' সেনেকুৱাই ম'হ বিলাক যে হৈছেই দিয়া।
উম! এই বাৰিষা কালত হয় নেকি? অ'
অ' বাৰিষাত হয় অলপ। উম! উম! সেনেকুৱাই হয় মানে বৰষুণ বৰষুণ টো দি থাকে যে সেইটো কাৰণে ম'হ বিলাক বেছি হৈ থাকে।
তাকে আৰু বাকী আছো, আছো। ঠিকে আছো বাৰু, বাৰ্থডে আছিল নহয়।
অ আছিলে দিয়া তাতে।
কেনেকে পাতিলা জন্মদিন।
কেনেকে পাতিলো মানে সেয়া ৰাতিয়ে তোমাৰ কেক। কেইটা অনা গল।
উম উম।
আনি পিনে তোমাৰ ৰাতি বাৰটা মা বজাৰ লগে লগে কেকটো কাট টিলে আৰু
কোন কোন আহিছিল? মানুহ ধেৰ চাগে?
ঘৰত অলপ আলহী আহিছে ওচৰৱে। তাৰপিছতে আহি পিনি এনেই সৰু সোৰাকৰাকে আমাৰ সেই ওচৰত গোটেইখিনি মানুহ আহিছে আৰু।
বিশেষ আছেনে নাই আয়োজন।
বিশেষ অঁ, সেইটোতো আছ চে অঁ বিশেষ। নো কি ক'বা আৰু। মাংসটো থাকেই আও চবৰে ন' আৰু পোলাওটো বনোৱা গৈছে অঁহ সেইটোৱে আও। অঁহ ময়ে বনাইছো। তোৰ আৰু ঘৰত বনালে মইয়ে বনাওঁ বেছিভাগ। বেলেগে মাহঁতে এই ইমান ন
পদুম ফুল অ' তুমি বহুত বহুত টেষ্টি টেষ্টি বনোৱা বুলি কৈছে বাই।
অ' অলপ চলপ বনাব জানোঁ আৰু অ' অ' অ' আহিবা আহিব। বাৱাহ।
বিৰিয়ানিও বনোৱা বোলে তুমি?
অহ' বনাইছিলোঁ দিয়া দুবাৰ মান
কি বিৰিয়ানি চিকেন বিৰিয়ানী নে?
জিলা।
অহ' মইয়ো এবাৰ বনাইছিলোঁ। বাৰ ৰুমত গৈ এবাৰ বনাম বুলি। ভাবি আছোঁ।
উম, কেনেকে বনাইছিলা তুমি?
মই এই এটা পটতে প্ৰথমতে যে। পিঁয়াজ খিনি সৰু সৰুকে কাটি ভাজি লয়, সেই তেনেকে ধনিয়া আৰু পদিনা এইবিলাক আগতে ৰেডি কৰি থৈ দিব লাগে। পাহৰি গলো, ৰেচিপিটো চাই চাই বনাইছি দিলো।
অ', হেইত চাই, অ ইউটিউবত চাই চাই
তে মাংসত টো ভাজি লৈছিলো, চাউলটো অলপ সময় পানীত তিয়াই অকমান সেটো শতাংশ মানে বনাই লৈছোঁ আৰু। কুকাৰত অ', সিজাই লৈছোঁ তাৰপাছতে কুকাৰত দিয়েই চিটি মাৰাই দিছোঁ। অকমান ঘি দিছিলোঁ, উম। আৰু এই তেনেকেই বনাইছিলোঁ অ', চচত বনালে চাই থা তেনেকেও পাৰি! কুকাৰত বনালে মানে গমেই নাপায়।
গমেই পোৱা নাযায়। অ', তুমি যদি এনে নহয় চাউলটো যদি চচত শিকাই লোৱা মানে সিজাবলৈ লোৱা, মানে তেতিয়া মানে চেভেন্তি পাৰ্চেণ্ট হেই হয়, মানে কুক হয় কিন্তু তুমি যদি প্ৰেচাৰ কুকাৰত দি দিয়া, বেছিকেই সিজি যায়গৈ। অ', তাৰপিছত তোমাৰ বেছি ভাপত সিজিব লগা নাথাকে আৰু বস্তু
আৰু চাউলটো যদি বেছি সিজি যায়, এইটো বিৰিয়ানী সুৱাদটো নাহে।
নাহে, নাহে, খাবলৈ ইমান ভাল নালাগে! উম, ভাতৰ নিচিনা সেনেকে হৈ যায় যে! উম, কোৱা।
লগতে ৰাইতা বনাইছিলা নেকি?
পনিহে বনাই দিছিলোঁ পৰুণা চাদী
আহ ম ভাল নালাগে মিঠা মিঠা কিন্তু মানে এই আৰু দৈ আছিল অকমান নিমখীয়া অ' তাতে দৈখিনিত অলপ পানী দি গাজৰ আৰু তিয়হ ৰুকি এনেকে বিট চিট দিলে
দ অ' তেতিয়া ভালে লাগে অ' সেইটো আচল কি জানে আমাৰ অসমীয়া মানুহে সেইটো বস্তু ভাল নাপায় মাৰোৱাৰী মানুহে কিন্তু ভাল পাব সেইটো খাদ্য গম পাইছানে অ' সিহঁতে সেইটো খাই যে স! ! সেইটো কাৰানে
খাবই নোৱাৰো নিমখ দিও খা উম মিঠৈ দিলে ভাল লাগে এনে জলপানত মই মিঠৈ দিয়ে খাওঁ
আমাৰো সেই একে তোমাৰ দৈটোত মিঠৈয়ে দি খোৱা যায় কিন্তু তোমাৰ হেৰি কৰি নাখায় এনেকে নিমখ চিমখ দি নাখায় কিন্তু জানানে আমাৰ ঘৰতে মানে এঘৰ মানে ভাড়া আছিলে নহয় মাৰোৱাৰী মানুহ সিহতে কিন্তু তোমাৰ দৈত টো পুৰা মানে ফেটি লয় ফে দিলে তাক অল নিমখ দিব আৰু কোলাাজিৰা দি পেলাই খায় কিন্তু তেনেকেই খায় অ সিহঁতে দিছিলে কিন্তু কেনেকুৱা লাগে খাই চাবলৈ টেঙা টেঙা আৰু নিমখটো খোৱ দে কিন্তু ভাল নালাগে আমাৰ মানুহে ভাল নাপায় আহ মইয়ো ভাল নাপাওঁ
এই বিশালত মানে এই বহুত দিন আগতে এ এটা মানে ড্ৰিংক লিখা থাছ বুলি কয় তোৰ টকা আছিল আাৰ মাই ভাবিলে বহুত ষ্টে কিবা এটা হ'ব সেইটো দৈ কিবা পুদিনা এনেকে আৰু মাৰোবাৰী বোৰে যেনেকে খাই তেনেকে কলা জিৰা চাট মছলা দি দিছে মোৰ যে একেবাৰে বমি বমি লাগি গৈছে খাবই নোৱাৰিলো
ভাল নালাগে ন আমি যে ন তোমাৰ এই পাঞ্জাৱ গৈছিলোঁ নহয় পাঞ্জাৱ যাওঁতে তেতিয়া লেচ টি বুলি এতিয়া তুমি যাবাচোন লাচি যোনটো হেৰিয়ে নাযায় ন থাকে যে দোকানত চল্লিশ টকা বিশ টকীয়া যিটো পেকেট অনা যায় সেইটো খাবলৈ অলপ টেষ্টি লাগে হয় কিন্তু তাত যেতিয়া আমি খাইছিলোঁ ডাইৰেক্ট মানে দৈ খিনিয়ে দিছিলে একো নিদিয়াকে সেইটো কিন্তু খাই বেছি ভাল লগা নাছিলে টেঙা টেঙা খালি অকমান মিঠা টেঙা হলেহে ভাল লাগে সোৱাদ
পঞ্জাব কেতিয়া গৈছিলা নো?
তোমাৰ হ'ল। দুহেজাৰ ওঠৰ মান
আহ। অকলে মাও গৈছে। এইবাৰো এইবাৰো কৰবাত যোৱা প্লেনিং গৈছে বুলি
অ আহ জুলাইতে যাম নেকি এই মোৰো বন্ধ হয় এমাহ বন্ধ পাম।
ভালে হয় দিয়া মিলাব পাৰি আৰু গৰম বন্ধু থাকিলে ভাল আৰু যিকোনো ঠাইত যাব পাৰি দীঘ কি তোমালোকেতটো আৰু এদিন দুদিনৰ হে ছুটি পোৱা বাকী বাকী হেৰিবোৰত বন্ধবাৰবোৰত।
উম আৰু মানে কি হয় আমাৰ তোমাৰ এতিয়া তোমাৰ স্কুলত প্ৰাইভাগ বন্ধ থাকে কেই চাবাচোন হয় নে বিহু পূজা সকলো বিলাকতে সেইটয়ে অ অ সেই।
বাৰটা হে থাকে নেকি?
অ বাৰটা থাকে আৰু তোমাৰ হেৰি থাকে নহয় ই য়েল থাকে নহয় পোন্ধৰটা এতিয়া পোন্ধৰটা। কৰি দিলে অ আগতে তোমাৰ কম আছিলে অ এতিয়া পাঁচটা বঢ়াই দিলে তোমাৰ।
মোৰ মানে সেই বিয়াৰ সময়ত মাৰ সেই দহটা ইয়েল শেষেই হৈছে। আগতে মানে দশটা আছিল দে কি। এতিয়া বঢ়াইছে য দিও গম নাপাওঁ। অ মা কোৱা নাই মোক।
পাচঁটা বঢ়াইছে অফিচিয়েলি মানে ধৰি লওক অৰ্ডাৰটো আহি ছে আৰু চব হেৰিতে তোমাৰ পোন্ধৰটা কৰি দিব নহয় এতিয়া। মোৰ বিশেষকে তেনেকে ল'ব লগিয়া হোৱাই নাই কিন্তু কাৰণ ক' ঘৰতে থাকো যেতিয়া হয় ঘৰৰ পৰা সেটো হয়, ইমান তেনেকে ল'ব লগা নহয়।
এতিয়া অলপ বিয়া চিয়া হ'ব তাৰ পাছত সকাম ওলাই থাকিব, উম।
চিৰিয়েল কেইটাই মানে ব্যৱহাৰ নহয়। কেতিয়াবা দুটা বা এটাহে কোনোবা এটা বছৰ এনেকুৱা হয় থাকিয়ে যায় মানে মই মানে লৈ লওঁ ডিচেম্বৰ মাহত। এ শেষ হ'বই যেতিয়া এনে লৈ
লৈ লোৱাই ভাল, ঘৰৰ পৰা ডিউটি কৰিলে ইমান প্ৰয়োজন নহয় হয় বাৰু চুটি, এতিয়া ঘৰৰ আঁতৰৰ থাকিলে আৰু পতককে যাব লগীয়া হয় উম, সেইটো কাৰণে উম।
মানে সেই ওচৰতে কাৰণে মানে ইমান এটা অসুবিধা হোৱা নাই ত' আৰু ধৰি লওঁক ল'বও লগা হোৱা নাই তেনেকে আৰু কেতিয়াবা এনেকুৱা যদি তোমাৰ ইমাৰ্জেঞ্চি অসুবিধা হয় তেতিয়া মানে ধৰি লওঁক আহ হাফতে আমি গুচি আহিব পাৰোঁ ন', তাতে ধৰা এপ্লিকেচন এখন দি পেলাই গুচি আহিব পাৰোঁ মানে মিলি জাই মানে কি হয় জানা তোমালোকৰ টিউট এনেকুৱা হয় তুমি কৰিবই লাগিব।
কৰিব লাগিব অ', ৰ'বই লাগিব।
অ', কিন্তু আমাৰ ডিউটিত এনেকুৱা হয় যদি বুজা বুজি থাকে ত' কেতিয়াবা যদি আমাৰ যদি বহুত অসুবিধা হলে ক'ব পাৰো যে মোক ক্লাছটো চাই দিব আপোনাৰ যদি আজি ক্লাচ নাই তেতিয়া মানে তেওঁ মিলাই দিয়ে সেই টাইম টোত হয়।
কমপ্লিট কৰি কৰাটোৱে মেইন আৰু হয়নে তুমি দুটা ক্লাছত কৰা তিনিটা ক্লাছত কৰা তোমাৰ কথা, আমাৰ আকৌ অলপ খেলি মেলি হৈ থাকে মানে অতিত বা কি পেচেণ্ট আহে।
উম, ডিউটি মানে অ', সেইটোয়ে তোমালোকে মানে এজন আহিলেহে তুমি ওলাই যাব পাৰিবা হয়, আমাৰ মানে সেই কেইজনে থাকিব কিন্তু এজন নাইকিয়া হ'লে ইজনে ধৰি লওঁক মিলাই দিব আৰু অ', অ'।
এটা ভাল আছিল আমি এজনে আনজনৰ ডিউটি কৰিব পাৰিছিলোঁ, কিন্তু এতিয়া বন্ধ হৈ গ'ল এইটো, এই এমাহমান হ'ল। সেইকাৰণে এতিয়া অহা মাহৰ পৰা, এই কিছুমানে অলপমান মানে হেৰিতো এ, বেছিকে মিচ ইউচ্ কৰে মানে, অ', সেইটো কাৰণে, এতিয়া মানে আমাৰ গোটেই হচ পিটেলখনৰে বন্ধ হৈ গ'ল, কেইদিনমান আগত অকল চিষ্টাৰৰখিনি বন্ধ হৈছিল, এতিয়া মানে, উম, নাই এতিয়া গোটেই খিনিৰে বন্ধ হৈ গৈছ
চবৰে বন্ধ কৰিছে, অ', আমাৰ মানে কি হয় আমাৰো তেনেকুৱা হয়, এতিয়া চোৱাচোন এজনী শিক্ষকে যদি সদায় যাব বিচাৰে হয়, তেওঁক যদি সদায় যাব দিয়া যায়, তেতিয়াতো আমাৰো অফ হৈ যাব হয়নে, কিন্তু এইটো মিলা প্ৰীতিটো মানে, তোমাৰ মানে যদি ষ্টাফটোৰ মাজত যদি ঘৰৰ নিচিনাকে মি থাকা মিলা প্ৰতি কৰি, তেনেহ'লে কিন্তু একো অসুবিধা নহয় মই ভাবো, আমাৰ বাৰু, অ', উম, অ'। আমাৰ সেইখিনি খেত
মিল আছে ন, উম, মিল থাকিবই লাগে, আমাৰো বাৰু এতিয়া, তোমাৰ বা টো মোৰ তেনেকে মিলা প্ৰীতিটো আছে, সেইকাৰণে এতিয়া মানে তাই ল'লে ধৰা মই নলওঁ, অ', মই ৰু-ৰু হেৰি হ'ল, আকৌ মই গ'লে
তাই মিলাই দিয়ে, উঃ, তেনেকে আচলতে মিলাই চল লাই ভাল ন, চবে চলিবই লাগিব যেতিয়া, অ', সেইটোৱেই।
আহে গমেই নাপ-গমতো নাপায় কোনো, উম, ঠিক আছে, হ'ব দিয়া, অ', দিয়া।